নমস্কাৰ কি খবৰ
আছোঁ আৰু আপুনি
ময়ো আছোঁ খবৰ খাতি কওঁক।
ভালেই আৰু।
উম বাকী আছে ক'ত। এ আহিছো, ময়ো। এক্সাম হৈ আছিলে মানে।
অঁ
হেৰি এক্সামটো ঠিক ঠাক আৰু।
হুম
আপোনাৰ
মোৰো ভালেই হৈছে ইমানটা নহয় আৰু, পাছটো কৰিম।
পাছটো কৰিব ন, ঠিকে আছে বাৰু। হেৰি কি আছিলে আপোনাৰ, কৰি আছে কি এতিয়া?
এতিয়া এনেই আৰু আছো আৰু এতিয়া যাম অলপ পিছত ঘৰত।
উ' উ'উ'উ', ময়ো এনেই আছো।
অ' খোৱা বোৱা কৰিলেনে নাই?
খোৱা বোৱা খোৱাগৈ নাই খামগৈহে।
অঁ
অ' আপুনি
না মই ঘৰত গৈ খামহে।
অ' বাকী ফুৰিব যোৱা নাই ক'তো?
নাই যোৱা, ভাবিছো গৰম বন্ধত যাম বুলি।
তাকে ওলাব পাৰি, এনেই যাব পাৰি নেকি ফুৰিবলে।
পাৰি ওলাবা।
অ' অ' একেলগে ন।
উম, ভাল লাগিব।
ভাল লাগিব গোটেইখিনিকে ধৰক, গোটেইখিনিকে
উম
আছে বাৰু।
খালি লং এটা লং ড্ৰাইভত যাম ন। যাতে একদম হেৰি ফালে যাওঁ নেকি।
হস্পট লৈ আছোঁ।
শ্বিলং। শ্বিলং টিলং যাব পাৰি নহ এতিয়া বতৰটো অলপ গৰম।
অ অ অ ক'ত যাবা।
তাকেতো শ্বিলং তিলং। নহ এতিয়া গৰম গ গৰম নহ।
উম উম।
গৰম পৰিছে দিয়াচোন।
উম, ওলাবা ওলাবা তাৰিখটো কৈ দিবা। উম
বাকী ভাত পানী খোৱা বোৱা কেনেকুৱা চলিছে
ভালে। তুমি খেলিব খেলিব মেলিব নোযোৱা নেকি
এ যোৱা নাই একেইদিন, এই মানে মই খেলিছিলো মই তোমাৰ কি হ'ল মোৰ গোটেই ভৰিতটো ফুলি গ'ল ফুটবল খেলোঁতে, তাৰপাছত তোমাৰ এতিয়া ম মানে দুদিনমান ৰেষ্ট দিছোঁ তাৰপিছত দুদিনৰ পিছত আকৌ খেলিবলৈ যাম। দুদিনমানৰ পিছত খেলিম আৰু।
মই যাম আজি। সেইকেইদিন বৰষুণ দি আছিলে না ফিল্ডটো শুকোৱা নাছিলে যে আজি শুকাইছে যাব লাগিব। খেল এটা আছে খেলিব যাবা নেকি।
ক'ত।
প'ল খেল। এ জুুলাইত।
জুলাইত।
টিম এটা বনাইছোঁ তোমাকো ল'ম বুলি ভাবিছোঁ মই টিমটোত। উম তোমাৰ এ ডিভিজনৰ খেল আছে। । অ কম দিয়া ৰেডি থাকিবা। বুট চুত আছে নে নাই তোমাৰ।
বুটযোৰ আছে আছে বাৰু।
আছে।
আছে।
মোৰহে নাই মই কিনিব লাগিব।
নাই মোৰো মানে আছে বুলি কৈছোঁ মানে কি হয় ঠিক নাই ৰখা। মানে মোৰ লগৰ এটাক দি পঠাইছিলোঁ।
উম তাৰপিছত আহ।
তোমাৰ এই বুটযোৰ সি কি কৰিলে ঠিক নাই মই তাক ফোন এটা কৰি সুধিবহে লাগিব।
অহ।
তাকে ইমান দিন দিয়া নাই কি হ'ল জানো।
উম ফালি গ'ল চাগৈ।
হয় চাগে বাকি খোৱা হা।
মই এযোৰ কিনিম বুলি ভাবি আছোঁ দুহেজাৰ টকীয়া মানৰ এযোৰে কিনিম। উম ভাল এযোৰে কিনিম।
মইও কিনিব লাগিব গম পাইছা।
উম এ কম দামী কিনি লাভ নাই দুদিন। খেলিলে ফালি যায় অলপ দামী চাই এযোৰ ল'ম বুলি ভাবিছোঁ মই।
মইও আমি। এতিয়া তোমাৰ তিনিদিনমানৰ পিছত লগ কৰিম দিয়া।
তিনি দিনৰ পিছত
অ তিনদিনমান মানে ধৰক এঁ এঁ অঁ একজাম চেকজাম ভালকে শেষ
অঁ
তাৰপিছত লগ কৰিম এইবিলাক এঁ তোমাৰ খেলৰ কথাটো তাৰপিছত অঁ গোটৰ কথাটো
উম
সেইটো কথা তুমি পাতিব লাগিব গম পাইছা? একেলগে যাম মই একেলগে যাম।
উম কিবা ফোন কৰিছে নেকি তোমাক।
নাই নাই নাই কৰা।
উম।
বাকী হেৰি এইটো কি আছিলে। খালি এইবাৰ ভাল জেগা এটাত ফুৰিব যাম গম পাইছানে।
অ একদম বঢ়িয়া জাগা এটাত যাম হা। ঠাণ্ডা গৰম একদম মিক্স আৰু।
অহ যাতে একদম কুল লাগে আৰু গৈ পেলাই আহ।
একদম চকুন আৰু একদম ঘৰৰ কথা যেন পাহৰি যাওঁ।
পাহৰি যাওঁ মানে এয়া তোমাৰ মানে একদম মানে এইবিলাক কথা ভাবি ভাবি ভাবি ডিপ্ৰেশচনৰ নিচিনা হৈ যায় ন।
অঁ অঁ
মানে অলপ ফ্ৰেছ হ'বলৈ যাম।
অঁ
সেনেকে গ'লো বিন্দাচ ধৰা হয়নে?
উম
ধুনীয়কৈ খালোঁ মেলিলো ভাত চাত তাতে বনাই কৰি
উম ভাল লাগিব। আৰু কেইটামান লগৰ লৈ যাব লাগিবটো আমি দুটাই গ'লে নহ'ব।
নহ'ব, ক'ম বাৰু গোটেইখিনিকে।
ফইল লাগিব?
অঁ অঁ অঁ পোন্ধৰটামান ফইল লাগিব। পাঁচটা অকণ কমিব কিন্তু নেকি।
হ'ব একো নাই ইমান পোৱালিক নিলেও অলপ দিগদাৰ না শুব মেলিবলৈ।
অ
তেনে ৰুম চুম ভাড়া ল'ব লাগিব নহয়, পইচা পাতিৰ কথা আছে।
অঁ পইচা পাতিও গোটোৱা। তুমিও গোটোৱা, ময়ো গোটাওঁ। আকৌ তোমাৰতো গাড়ী নিব লাগিব ইন'ভা নিলে ভাল হ'ব নে তোমাৰ আৰ্টিকা নিলে ভাল হ'ব?
হাগিবলৈ গ'লে তাক মাৰে হা হা কি কৈছা?
তোমাৰ ই আমাৰ জোনটোৰোডত যাম বুলি ভাবিছো ন ই ইন'ভা নিলে ভাল হ'ব নে আৰ্টি
মই ভাবিছো ট্ৰেইনত যাওঁ। দুদিন লাগিব ধুনীয়াকৈ পাই যাম। এ গাড়ীত এক্সট্ৰা পইচাটো এনেই খৰচ হৈ যায়। গম পালা।
অঁ
হেল্ল'
পাৰি।
হেল্ল'
অ' ট্ৰেইনতে যাব পাৰি ন?
অঁ ট্ৰেইনতে যাওঁ। গাড়ীৰ এক্সট্ৰা পইচাটো বেছি গুচি যায় না আৰু আমি জেগাটোও চিলেক্ট কৰা নাই এতিয়া কলৈ যাম।
অহ।
হ হেৰি কথা এটা ভাবিছলো।
কি কোৱা?
যোৱাৰ আগত আমি খানা এটাও খাব লাগিছিলে কিন্তু বহুত দিন খানা খোৱা নাই।
সেইটোও হয়। অঁ।
এ গৰমো দেখিছা কেনেকুৱা গৰম দিছে? মানে মানে ধৰক গোটেইখিনি লগৰ, আমিতো এইবিলাক পাছ কৰাৰ পিছতো লগৰখিনি একেলগ হোৱাই নাই ভালকে।
উম
চব বেলেগে বেলেগে গুচি গ'ল ন?
খাব লাগিব খাব লাগিব। হাঁ হাঁ, ঘৰত? ভাল ভাল, তোমাৰ?
মোৰো ভালেই দিয়া।
উম।
বাকী চ'ব ঠিকে চলি আছে?
আছে আৰু।
আৰু এয়া কি ক'বা কোৱা এনেকুৱা গৰমত যে তোমাৰ মানে অখাম্তি লাগি যায় গম পাইছা।
স্কুল মোৰ আহিবই মন নাযায় ইমান গৰমত। পৰীক্ষা বুলিহে আহি আছো। ভালে হৈছে। ভাল বেয়া মাজত আৰু পাচ কৰিম নে নকৰিম নাজানো।
কাইলৈ কি আছে আকৌ?
কাইলৈ? মাৰ ইকনমিক্স। তোমাৰ? তোমাৰত নাই চাগে!
মোৰ কাইলৈ নাই মোৰ তোমাৰ মই ইকনমিক্স, এইটো কি আছিল মোৰ স্বদেশ অধ্যয়ন আছিলে।
অঁ, অঁ। ভালে কৰিলা নললা ইকনমিক্স, বহুত তানো। উম, ইকনমিক্স লৈছো মই। উম।
কেনেকুৱা এনে ছাবজেক্টটো?
ম বেংকৰ কথা। পইচা পাতি সেইবিলাকে।
ইমানো টান নহয় মানে?
উম, পঢ়িলে সহজ আৰু নপঢ়িলে টান।
সেইটোও হয় বাৰু আজিকালি চব পঢ়ায়ে ন!
উম।
হ এ পঢ়িবলৈ মনেই নোযোৱা হৈ গৈছে জানানে।
অঁ।
কি হ'ব জীৱনটো তুমি নিজে ভাবিব নোৱাৰি গম পাইছা। কি একো নাই। ঘৰ কেতিয়া যাবা?
মই এতিয়া যামেই আৰু।
যাবাই আৰু, উম।
হ'ব দিয়া ন?
টাইম হৈছে ন, উম।
হ'ব দিয়া কালি কথা পাতিম।
হয় নেকি? দিয়া তেতিয়াহলে।
উম, উম, অঁ, ঠিক আছে, বাই বাই।